অ কোৱা অ শুনি আছো। কোৱা।
কি কৰিছা?
এ আছো এনে বিচনাতে পৰি আছিলো তুমি?
মই আছো
ভাত-পানী খোৱা-লোৱা হ'ল?
হ'ল হ'ল হ'ল তোমাৰ।
উম, হ'ল এতিয়ালৈকেনো ক'তনো থাকিম আৰু। নটা বাজিবৰ হ'ল।
আ, অ।
অ' তুমি কল কৰিলা ভালেই হল, তুমি এই এইদিনাখন কি শিৱসাগৰ গৈছিলা নেকি?
অ' গৈছিলোঁ গৈছিলোঁ।
অ' এ না মোৰ মানে ভাবি আছিলো, এতিয়া গৰম বন্ধও আহি আছে যে। ভাবিছো কি যাওঁ বুলি অলপ ফুৰি-চুৰি আহো।
যাবা মানে?
অহ' সেইটোয়ে যাম বুলি ভাবি আছোঁ। তাৰ পিছত ভাবিলো কি তোমাৰ এনেকে দেখিছিলো তাত তোমাক মই ভাবি আছো কি সুধিম কিমান কি কি হ'ল ত' তুমি জানিবা না তেতিয়া। ত' মই তেতিয়া মানে অলপ কিবা এটা মানে ভাবি পেলাই যাব পাৰিম ইমানখিনি খৰচ হ'ব, ইমানখিনি খৰচ নহ'ব না।
হা, হা!
কেনেকৈ কি মানে কেনেকুৱা খৰচ হ'ল তোমাৰ।
তোমাৰ খৰচা পাতিটো গৈছে বাৰু তোমাৰ, কিমান আমি গৈছিলোঁ তোমাৰ ফাইভ ডেইজমানৰ কাৰণে টেন থাউজেণ্ড মান গৈছে, টেন থাউজেণ্ড নহয়। চমামথিং, ছেভেন টু এইট থাউজেণ্ড।
তেতিয়া হলে ন'
উম হম।
কোন ফেমিলি গৈছিলা নে লগৰ গৈছিলা।
আমি লগৰখিনি গৈছিলোঁ।
তা
উম গৈছিলো পাঁচজনমান।
অহ অই ছেভেন থাউজেণ্ড বুলি যে ক'লা তোমাৰ চিংগল কে নে গোটেই খিনি মিলাই
না চিংগালকে আমি ঘুৰিছো না তোমাৰ শিৱসাগৰত তোমাৰ ঘুৰিলোতে কি বুলি কয় জয়দৌল গ'লোঁ শিৱদ'ল গ'লোঁ ৰংঘৰ কাৰেংঘৰ তাৰপৰা তলাতল ঘৰ চৰাইদেউ বহুতখিনি তাৰপিছত দেৱীদৌল জয়সাগৰ উহৰি গোটেই শিৱসাগৰখনত ঘুৰিলোঁ আৰু বহুত চাবলগীয়া বস্তু আছে না যাওঁ জানিবলগীয়া বস্তু আছে
উম উ হয় পাৰো দেইে এইটো
হম
পুৰণা জেগা অনা বহুতখিনি বেলেগ বেলেগ বস্তু
অ' অ' বহুত আগৰ ন' বস্তু তোমাৰ ৰজা মহাৰজাৰ তোমাৰ এইবিলাক আহোমসকলৰ তেনেকুৱা
উম
উম
তোমোকে বৰষুণ দি আছা নেকি
নাই
ন' বৰষুণ দিয়া নেহে আআ আৱাজটো আহিছে মানে সেইটো
নাই নাই নাই অ' বাকী তোমালোক কোন কোন যাম হে থাকা-মেলা তোমাৰ হোম ষ্টেতে কৰিলোঁ তোমাৰ হোমষ্টেটো অহ' ঠিকেই আছিলে বহুত চাফা আছিলে দেই হোমষ্টেটো তোমাৰ খালি তাত খালি মানে অহ' আমি পাঁচদিনৰ কাৰণেই আছিলোঁ বাৰু দেই একদম কম বাজেটত ধুনীয়াকে হৈ গৈছে তোমাৰ কম বাজেটেৰে হ'ল বাৰু পাঁচদিনমান থাকিলো থাকা কিছুমানে বুক কৰিছোঁ আমি তাৰপৰা তোমাৰ বহুত চাফা তাত খালী কিছুমান তাতে তোমাৰ বনাই খাব পাৰি ন' চো তাত বনাই অ' সেইটো নাই যেনিবা আমি আগতে অৰ্ডাৰ দিব লাগা আ আ নাই আমি আমি দিনাখনি অৰ্ডাৰ দিব লাগে তোমাৰ আগদিনাখন কৈ দিব লাগে কি খাবা কি নোখোৱা দেন' তোমাৰ সেই তে সিয়ে এনেকৈ হেৰি কৰিব পাৰি। সেহতিয়ে দি দিয়ে। উম। ভালে আছে। বাৰু, তোমালোক যাম বুলি ভাবিছা?
অ', যাম বুলি ভাবিয়ে আছো এতিয়া মানে তোমাৰ পৰীক্ষা-চৰীক্ষা বোৰ হ'ব যে, পৰীক্ষা চৰীক্ষা পিছত তোমাৰ গৰম বন্ধ আহি পালেহিয়ে, মই ভাবিছো কি গৰম বন্ধত ক'বাত নে কৰ'বাত যাম বুলি মই এতিয়া ভাবিছো কি শিৱসাগৰকে গৈ আহো উচ চৰটো হ'ব আৰু নিজৰ জেগাৰ বস্তুয়ে ঘূৰা নাই যদি কেনেকে হ'ব নিজৰ জেগাৰ বস্তুখিনি আগতে ঘূৰি ল'লে ভাল হয়।
উম। হয় বাৰু বাকী কোন কোন যাম বুলি ভাবিছা?
তাই যাম, আৰুনো কোন যাম।
অ', ঠিকে আছে তোমালোকে পইচাটো বাজেট-চাজেট মিলাই ল'বা, প্লাছ থাকা কৰাটো মিলাবা। বা মোক ক'ব পৰা থাকা-কৰাটো মই মিল দিব সেইটো হোমষ্টে বহুত ধুনীয়া আছিলে কিন্তু বহুত চাফা দে। অ', কম দিয়া, তোমাক চাফা আছিলে বহুত কিন্তু অ' ছিলে বাৰু।
এ চাফা হলে ভালেই, আমাৰ আকৌ মাক চাফাইে লাগে, ভাইটি তিক চাফাইে লাগে তেনেকুৱাই যে।
উম, তুমি গ'লে চববোৰে ঘুৰি আহিবা দেই, মোৰ হচাপত মানে চববোৰ চাবলগীয়া বস্তু। হয় তোমাৰ, কাৰণ এতিয়া ৰংঘৰটো বহুত চাবলগীয়া, আগত যে ধুনীয়াকৈ বিহুত যাব লাগে বিহু তোমাৰ বহুত ধুনীয়া হয়। ৰংঘৰ কাৰেংঘৰত বিহু নহয় তোমাৰ
কিন্তু আকৌ বিহুৰ সময়ত আকৌ ঘৰত পৰা আজৰি হবও লাগিব নহয় যাব পাৰিবলৈ। এইটো আজৰিয়ে নহয় আকৌ যাবলৈ।
তোমাৰ এনেকুৱা গাড়ী তাতে ভাড়া কৰি পেলাই তুমি তাতে চব কৰি কৰি ল'ব পাৰা। এনেকৈ বুক কৰি ল'ব পাৰা কৰি পেলাই ধৰা, যোগাৰ কৰিব পাৰা আজ কি ধৰা, ৰংঘৰ, কাৰেংঘৰ একেবাৰে কিন্তু তোমাৰ চৰাইদেউতটো বহুত দূৰত। পৰি যায় দেই, সেইটো চাই ল'বা কি কৰা। তোমালোকে এদিন চাগে চৰাইদেউৰ পৰা ঘুৰিবলগীয়া হ'ব পাৰে। উম, ভাল আছে, ভাল আছে, বহুত চাবলগীয়া বস্ত আছে। বিভিন্ন ধৰণৰ
আৰু, এইটো কি কয় তোমালোক কিহত গৈছিলা গাড়ীত গৈছিলা নে কি?
আমি বাছত গৈছিলো নাইট চুপাৰত, ডেন তাতে হোম ষ্টে বুক কৰিলোঁ থাকে থাকিলো। আগদিনাখন বুক কৰিছিলো। থাকিলো তাতে। তেনেকুৱাবোৰ
অ', বাছ কি নাইট চুপাৰ?
উম, নাইট চুপাৰত গৈছিলো।
কেইটামান গৈছিলা তোমালোক?
আমি ছয় পাঁচজনমান এনেকে গৈছিলো। তুমি, তোমালোক কেইজন যাবা?
আমি চাগে এতিয়া যাম আৰু সাত আঠটামান।
উম
উম, তোমালোক চববোৰেই ঘূৰিবা।
উম, গ, এই বন্ধত যিয়ে তো যাম চববোৰ ঘূৰিয়ে আহিম আৰু, ঘূৰি আহিলে ভাল হ'ব। তুমি কোনোবা এটা জেগাত গৈ পেলাই আধা ঘুৰি আহা আকৌ পিছলৈ যাবলৈ থোৱা কেটো ভাল এবাৰতে ভালকে ঘূৰি আহা তোয়ে।
আগৰ পুখুৰীও আছে শিৱদলটো তোমাৰ এনেকুৱা ওপৰৰ যিটো দ্বীপ হয় তাতে তোমাৰ সোণৰ টেকেলিও আছে। তাতে তুমি চাব পাৰিবা আগ ইংৰাজৰ দিনত ইংৰাজে দুটা চুৰি কৰি লৈ গ'ল বৰ্তমান। উম, এতিয়া নাই। চাৰে তিনিটা নে পাঁচটা আছে তোমালোকে গ'লে চাব পাৰিবা। সোণৰ টেকেলি বুলি কোৱা হয়। উম শিৱদৌল, মানে দেৱীদৌল শিৱদৌল তেনেকৈ জইন লগাই আছে। ৰাস্তাত আমাৰ তিনিআলি এটা যে আছে, তাতে তোমালোকে চাব পাৰিবা।
হম্ উম। চাব লাগিব তেতিয়াহলে মইটো কথা কিন্তু আজিহে গম পাইছোঁ তুমি জনাওঁতে এনে মই আগতে গমেই নাই পোৱা এইটো কথা।
জানিবলগীয়া কথা আৰু গ'লে সকলোবোৰ চাবা ভালদৰে।
উম এই নে কিবা এটা থাকে যে কোনোবাই কিবা যে বুজাই-চুজাই দিয়ে যে এই তেনেকুৱা মানুহবোৰে ভালকে এইবোৰ বুজাই-চুজাই দিয়ে আৰু
ট্ৰেভেলিং গ্ৰুপ হয় বা তুমি তুমি এটা নিজেই এটা ঘৰৰ ফেমিলি লগত গ'লে তেতিয়া তুমি হেৰি কৰি ল'ব পাৰা। ধৰা এতিয়া গাড়ী এখন ঠিক কৰি ক'ত দেখাব লাগে তুমি তেনেকে
উম, আকৌ কিছুমান থাকে নহয় কিছুমানে আকৌ এনে থুল্-মূল কে দেখাই পেলাই পইচা খিনিও খাই থৈ দিয়া নহয় আকৌ।
হয় বাৰু।
সেইটো কাৰণে তোমালোকৰ এনে কি নাইট চুপাৰত গৈ ছিলা নেকি?
অ নাইট চুপাৰতে গৈছিলো। নাইট চুপাৰ তোমালোকেও নাইট চুপাৰত যাবা মইও, কেইদিনৰ কাৰণে যাবা তোমালোক?
এতিয়া চোৱা মেলা কেইদিন হয় আৰু তোমাৰ এতিয়া গোটেইখিনি যদি যিহেতু ঘূৰিম বুলি কওঁতে, তোমাক তোমালোকে কিমান কৈছিলা পাঁচদিন‌ কৈছিলা ন? অ', তেনেকেই চাগে চাৰি পাঁচ তেনেকুৱা এটাই সময় লৈ পেলাই যাব লাগিব। যিহেতু যাওঁ যেতিয়া সব চাইয়ে আহিম আৰু ন তেতি তেতিয়া ভাল লাগিব।
তলাতল ঘৰটো তোমাৰ এতিয়া আগৰ যিবিলাক আগৰ দিনত যিবিলাক হেৰি আছিলে আছিলে এইবিলাক বন্ধ কৰি দিয়া হ'ল। এনেই বহুতখিনি চাফাকৈ ৰাখিছে বাৰু ভালেই আছে। উম।
মই সৰুতে যোৱা মনত নাই এতিয়া যিহেতু মনত থাকিব তিতিয়া যাওঁ সৰুতে যাওঁতেনো কতনো মনত থাকিব কেনেকুৱা কি আছে। গৈছো বুলিয়ে ফটো চুটো ক'বাত আছে সেয়া দেখিলেহে মানে মনত
উম, ভালদৰে চাবা কৰিবা। মাহঁতকো ক'বা যে এনেকুৱা তেনে
অ', অ', তোমালোকৰ বাছত কিমান গৈছে? মানে এটাই কিমানকে বা ভাড়া লৈছে?
এতিয়া বৰ্তমানতো বাছৰটো পাহৰি গ'লো। তোমালোকে ধৰা গাড়ী ইয়াৰ পৰা ভাড়া কৰি লৈ যাম বুলি কৰি লৈ যাব পাৰা তেতিয়া ভালেই হয়। নিজৰ গাড়ী নিচিনা হৈ যায় ঘূৰা কৰা।
কিন্তু তোমাৰ এই নাইট চুপাৰ টাইট চুপাৰত গ'লে কি হয় শ্লিপাৰ ক্লাছটো বুক কৰিলে তোমাৰ ভালকে মানে শুই মেলি যাব পৰা তোমাৰ দূৰো হয়। না?
উম।
আকৌ তোমাৰ নিজৰ গাড়ীত তেনেকা নহয় কাবাৰ কিবা হ'ব, গা বিষাব। কিবা হ'ব, তেনেকুৱাতে যাব। নিজৰ কাৰণে।
ঘূৰিবা ভালদৰে উম, জয়সাগৰ পুখুৰীও চাবা। তলাতল সিকিনি ভালকে ভিজিট কৰিবা। তাতে ভালকে সোমাই মেলি ধুনীয়াকে বা, আৰু বা তাতে মানুহ-চানুহ থাকে তাত সুধিবও পাৰিবা কিছুমান আকৌ তলাতল ঘৰত কিছুমানে আকৌ তোমাৰ আগৰ দিনৰ তোপ আছে। ঠিক আছে, তোপ আছে। এনেকুৱা তোমাৰ আগৰ দিনৰ যোনবিলাক ধৰা যুদ্ধৰ সময়ত যে সকলোৱে যে লৈছিল এনেকুৱা তোপবোৰ। ব'ম যে তেনেকুৱা সেইবোৰ আছে শ্ব' কৰি থোৱা আছে। তাতে আৰু এখন কিবা পথাৰ আছে। ঠিক আছে তাতে গদাপানীনে কাবাক এনেকা হেৰি কৰি থৈছিলে বন্দী কৰি থৈছিলে নে কিবা কৰি থৈছিলে।
নে বান্ধি থোৱা নেকি।
বান্ধি তইছিলে। সেইটো চাব পাৰিবা। সেইটো মই নামটো পাহৰি গ'লো টিকলি। তুমি চাবা? সেইটো চাই আহিব পাৰিবা।
ও', যোৱাৰ আগত তোমাৰ মানে এটা কাম কৰিব লাগিব। মই লিষ্ট বোৰ এনেকে বনাইনাই থ'ব লাগিব। কি এইখিনি এইখিনি জেগা আছে, এইখিনি এইখিনিত যাব লাগিব নহলে বোলে পিছতকে এটা জোটা এ জেগা এৰি এৰে খাই গ'ল। তাৰ পিছত পিছতকে ঘৰ আহি গম পাইছো ও এইটো থাকি গ'ল সেইটো থাকি গ'ল তেতিয়াহে বেয়া লাগিব। ত।
কিন্তু তোমালোকে গাড়ীখন ভাড়া ল'বা দেই। মোৰ হিচাবত গাড়ীখন ভাড়া কৰিলে বেছি ভাল হব, আগতিয়াকে। তোমালোকে যিজনে বা তাৰ পৰা গাড়ীখন ভাড়া কৰি লবা ভাড়া কৰি ললে তোমাৰ মানে ধুনীয়াকে ঘূৰা কৰাবোৰ হ'ব।
অ' চাই লওঁ এতিয়া কি হয় কি নহয় বা মানে বেছি মানুহ হলে তোমাৰ বেছি ফুৰ্তি লাগে। এনে কম মানুহ হ'লে ইমান ফৰ্তি নালাগে বেছি মানুহ এটা হ'লে তাৰানে ভাল লাগে আৰু।
ও, ও, ফূৰ্তি চূৰ্তি হয়, বুজিছো কিন্তু চববোৰ ভালকে ভিজিট কৰিবা নাজানা ন' মোৰ দুখ। লৈকে তাৰপৰা চাব পাৰিবা। ধৰিবা, বহুতখিনিয়ে এতিয়া মানে আগৰ সেই বিলাক, প্ৰচীন কালৰ সেইবিলাক, বহুত ভালদৰে ৰাখিছে কিন্ত দেই, সেইতো কাৰণে ভাল লাগিছিল দেখি। গৈ যিহেতু আহিলো হম।
আৰু অ', মানুহে গম পাব।
বাব এতিয়া ধৰক সৰু তোমাৰ ভাইটিহঁতে এতিয়া শিকিব পাৰিব।
উম, উম।
ধৰা তেনেকুৱাই কথা।
সেই টোৱেই।
উম।
হে ভালে হ'ল তুমি ঠিক সময়তে ফোন চোন কৰিছা দেই। মোৰ এইটো কথাটো মনত পৰিছে এনেইটো মোৰ এইটো কথাতো মনত পৰি গৈছে, এনেইতো মই সুধিম বুলি ভাবি পেলাই পাহৰিয়ে গৈছো তুমি ফোন কৰাৰ কাৰণেহে পতককে মনত পৰি গ'ল বুলিহে।
ৱা বাৰ মই সেই তেতিয়াই ফোনম বুলি ভাবিছিলো, যোৱা কথা কম বুলি ভাবিছিলো, আকৌ তোমালোকৰতো একযাম চলি আছিলে।
অ', উম।
অ', ' দিয়া, ভালকে যাবা দিয়া।
আহ ঠিক আছে দিয়া হ'ব অ', উম।